কি খবৰ?
উম, ভাল। তোমাৰ? আছোঁ আছোঁ। উম। কি কৰি আছা?
মই বৰ্তমান মৌচুমী খাই আছোঁ।
অ', অ', বহুত গৰম দিছে ন। খালোঁ খালোঁ। চাহ হেল্ল'।
অ', অ', অ'। মই খালোঁ ছাৰ। ৰুটি বনাইছিলোঁ।
উম।
তাৰপিছত আবেলিৰ কাৰণে আকৌ হেই কৰিলোঁ অলপ। গুড়া খুন্দি থৈ দিলোঁ।
উম।
পিঠা বনাম।
অ', কি পিঠা বনাবা?
এই কলপাত দিয়া পিঠা। খাই পাইছানে?
খাই এনে পাইছোঁ। কিন্তু বনাই কেনেকে নাজানো।
এ বনাই মানে তুমি গুড়াটো খুন্দি ধুনীয়াকে অকমান পানী দি ধুনীয়াকে সানি ল'লা। তাত তোমাৰ অনুযায়ী যি দিয়া, চেনি দিয়া, তুমি গুড় দিয়া যি দিয়া। তুমি দিলা দি ধুনীয়াকে আঠা আঠা আঠিকে সানিব লাগিব। অলপ অলপ আঠা-আঠা যেনেকুৱা মানে নাৰায়ণ পূজাত যে ভোগ
উম, উম, উম।
সানিলা সানি তুমি কলপাতখন ধুনীয়াকে আনি অকমান ধুই চুই অকমান গৰম কৰি ল'ব লাগে। তেতিয়া কলপাতটো ফাঁটি নাযায়। উম, কলপাতটো গৰম কৰি ল'ব লাগে তেতিয়া কলপাতটো ফাটি নাযায়।
উম উম উম।
তাৰপিছত ধুনীয়াকে গৰম উতলা পানীত দি দিয়া ধুনীয়া লাগে। মিঠাটো খাই, খাই চাবাচোন। নহয় নহয় এনে অকমান অকমান। নহ'লে ডাইৰেক্ট কেঁচা হেৰি দিলে তোমাৰ ফাটি যাব। এনে গৰম নহয়, নহয় নহয়। গৰম নহয় শেক দিব লাগে শেক মানে তোমাৰ জুইত। যেনেকুৱা আমি জুইত যে হাতখন সেকো কেত কেতিয়াবা ঠাণ্ডা লাগিলে, এই সেনেকুৱা শেক দিব লাগ সেক দিলে কি হয় কলপাতটো তোমাৰ সেই ফাটি নাযায়।
উম উম
বনাব লাগিব, খাই চাবাচোন বিৰাট টেষ্টি লাগে।
উম, উম, উম, বনাব লাগিব।
উম, আজি মই তাকে বনাম, আবেলি।
উম
খাই ভাল লাগে যে সেইকাৰণে।
ভাত ভাত খালা।
ভাত খোৱা নাই হৈছে খোৱা নাই খাম আৰু।
অ অ অ কি বনাইছা?
মই আজি মাহত দালি বনাইছো।
মাহৰ দাইল।
মাহৰ দাইল মাটিমাহৰ দাইল।
গৰম কিমান ৰদ দিছে এইফানে
এই বহুত গৰম বহুত গৰম হেকাৰণে। কাৰণে তো গৰমৰ কাৰণে ঠাণ্ডা ঠাণ্ডা দালিটো মাটি দালিটো ভাল লাগে না খাই। সেই দালি বনাইছো উম।
ভালে
বিৰাট ভাল লাগে খায়।
উম উম উম ফুৰিব নোযোৱা কতো?
ফুৰিব যাব লাগিব ৰ'বা আজি এক জেগাত যোৱা কথা আছে ৰবা।
অঁ কত যাবা?
বালাজীৰ ফালে যাম।
আচ্ছা আচ্ছা।
অকমান ফুুৰিব যাম।
উম উম উম উম।
তুমি?
মই যাম চাগে এইকেইদিনতে চাও প্লেনিং মানে এনে। কৰা নাই ক'ত যাম কিন্তু চাই লওঁ আৰু।
অঁ অহ। এ লগ হলে ভাল লাগে যায় অকলে অকলে ভাল নালাগে অ। লগ হ'লে মানে অলপ কথা বতৰা পাতি মেলি তেনেকুৱা যাই ভাল লাগে। তেনেকুৱা, মোৰ আজি ফ্ৰেণ্ডে লগ ধৰিছে যে ব'লা আজি অলপ ফুৰি আহো। মইচো এনেই ফুৰিব নাযাও। যদি কবাত যোৱা যাম তেতিয়া তাই ক'লে যে ব'লা নহ'লে বালাজীয়ে যাম মই বোলো ঠিক আছে। ওলাবা
উম উম উম বালাজী গৈ ভাল লাগে মই বহুত গৈছো বালাজী মন্দিৰ।
অ ভাল লাগে ভাল লাগে। সেইকাৰণে বোলো ভাত পানী বনালো কাম খিনি কৰি আজৰি হওঁ।
অ কোন কোন যাবা?
এই মোৰ ল'ৰাটোৰ লগত যাম।
আচ্ছা।
অ', হিয়াৰ গৰমো বন্ধ দিছে যে অকমান ফুৰাই আনিম ভাল পাব।
অ', অ', অ'ঠিকেই।
উম। সিহঁতও যাব মন কৰে যে। কৰ'বাত কৰ'বাত। এতিয়া ক'ত নিবা তেনে আৰু ইফালে গৰমত ওলাব নোৱাৰো দিনত। পাৰ্কত যাবা পাৰ্কতো মানে বহুত মানুহ থাকে ন ল'ৰা-ছোৱালী বহুত খেলিব যায়।
অ'।
বালাজিতো হয়। তথাপিও আৰু বালাজী গ'লে অলপ মন্দিৰো হয় ভাল লাগে। মন্দিৰ দৰ্শন কৰি। তেনেকুৱাই আৰু। বাকী তোমাৰ ঘৰত আছে ভালে?
আছে। আছে আছে ভালে আছে।
অ'।
ছব ভালে আছে। কিন্তু এইবাৰ গৰমটোহে বেছি বাঢ়িছ
অ', গৰমটোহে বেছি বাঢ়িছে। আৰু দেউ এতিয়া যে বাহিৰত গৈছিলে কেতিয়া আহি পালে?
অ', বাহিৰতে আছে অহা নাই। আগষ্ট মানত আহিব চাগে। এতিয়ালৈকে মানে আহা নাই।
অ', অ', অ' ঠিকে আছে বাৰু। উম ভালে। মাজে-মাজে যাই থাকিব লাগে। অফিচৰ কামতে গৈছে।
অ', অফিচৰ কামত। আৰু কিবা চেকআপো আছে বোলে তাকো কৰি আহিব।
অ', ঠিকে আছে, বয়সৰ লগে লগে বেমাৰ বিলাকো হৈ থাকে।
এই সেয়াই আৰু উপাই নাই।
উম মা তো ঠিকে আছে, বাকী কোৱা? তোমাৰ
বাকীতো আৰু, দুৰ্গা পূজাও গম পোৱা নে কেতিয়া এবাৰ?
টো চোৱা নাই বাৰু।
অক্টোবৰ মানতে হ'ব।
অক্টোবৰত হ'ব ন,
চাগে কিবা হয় ক'ত যাবা আৰু? দুৰ্গা পজাত ক'ত ক'ত যোৱা এনেই?
দুৰ্গা পূজাত গুৱাহাটীতো চাওঁ গাঁৱতো যাওঁ শুৱালকুছি যাওঁ।
মই এনেও গাঁৱতে চাই ভাল পাওঁ দুৰ্গা পূজাতটো মানে ঘৰৰ ওচৰতে হয় ন ভাল লাগে আমাৰ গুৱাহাটীত হলে আৰু আমাৰ গুৱাহাটীত হলে আৰু এই ঘৰৰ পৰা যাব লাগিব আকৌ উবেৰ বুক কৰ আকৌ খোজ কঢ়ি কাঢ়ি আহ। এ বৰ ভাগৰ লাগে। সেইকাৰণে গাঁৱত মই ওচৰতে ভাল পাও মানে কিছুমানৰতো ঘৰৰ একদম সন্মুখতে মানে থাকে বহুত ভাল লাগে।
ভাল লাগে অ।
পুৰা পূজা পূজা একদম ৰাস্তাত মানুহ ইমান ভাল লাগে।
উম ভাল লাগে দুৰ্গা পূজা। পেপা পে পো পে পো মাত ওলাই।
অ পেপাৰ।
লগৰ লগত ফুৰিব যায় কি মজা উম। মজাই মজা আৰু। তোমালোকৰ ভাল আৰু তোমালোক যাও বুলি যাব পাৰা আহো বুলি আহিব পাৰা।
উম নাই নাই ক্লাছ বিলাক থাকে যে। নোৱাৰি মানে অ সেইকাৰণে টাইম নহয় মানে।
অ', -অ', -অ'।
হয় নে এতিয়া ক্লাছৰ টাইমটো যাব নোৱাৰো, নোৱাৰো ছুটিও লব নোৱাৰো।
উম-উম-উম। বাকী তুমি কি খাও, কি ভাতটো খোৱা নাই চাগে এতিয়া ন'।
ভাত খোৱা নাই ৰাতিপুৱা এনে চাহ তাহ খালো আৰু তাৰ পিছত এতিয়া এনে বহি আছো গৰমত।
অ' কেইটামানত খাবা ভাত।
খাম ইমান জল্দি নাখাওঁ বাৰটা চল্লিছে হ'ল। তাৰপিছত লাহেকে খাম আৰু এ দুটা এটা মানত এটা দুটা মানত খাম আৰু।
উম'।
ইমান গৰম দিছে তাক এ চাও কিবা হয় আজি ক্লাছো আছো চাগে। নহ'লে আৰু ঘৰতে থাকিম উম যাবও মন নাই ইমান গৰমত। উলাবই মন নাযায় ঘৰৰ পৰা
সেইটো হয় কাপোৰ। পিন্ধিবা কাপোৰবিলাক ঘামি অৱস্থা নাইকিয়া হৈ যায়।
সেইটোৱে আৰু উপায় নাই।
বাকী আৰু কোৱা।
উম বাকী আৰু তুমি এনে মাজুলী আছে অ' ভাত বনাই আছে মাজুলী গৈ পাইছা নে নাই।
মাজুলী মই তেনেকে যোৱা নাই অ'। অ' বৰপেটা গৈছো বৰপেটা গৈছো। দৌল উৎসৱত গৈছো। দৌল উৎসৱ ভাল লাগে যে।
অ', -অ'।
তাত গৈছিলো।
উম।
তেনেকুৱা কিন্তু মাজুলীৰ ফালে যোৱা নাই। যাব লাগিব মোৰ, ফ্ৰেণ্ডৰ ঘৰ আছে যাব লাগিব।
তুমি এনে বে আপাৰ আছামৰ কোন ফালে গৈছা।
মই নগাঁও গৈছো। আৰু জাগাবিলাক সেনেকে নাম নাজানো নহয় পাহৰি যাও নাম বিলাক।
আমাৰ যোৱাই নহয় আমি আৰু লৱাৰ আচামৰ মানুহ আৰু উম'।
উম'।
যোৱা নহয়েই। আলহীও নাথাকে নহয় উম-উম। এ তেজপুৰ-চেজপুৰ গৈছা।
তেজপুৰ গৈছিলোঁ এবাৰ। এ বহুত দিন হ'ল।
উম-উম-উম-উম এয়া তুমি হাত গুছা কি কয়? তোমাৰটো এইয়া যে উম কাৰেংঘৰ, ৰংঘৰ। তাৰ পৰা আৰু আৰু কিবা কিবি আছিল নহয়।
উম গৈছো-গৈছো।
হয় এইবিলাক দেখাই নাই। টা টাইমো নিমিলে আৰু এ কোনো ধৰণৰ। মানে সময়ো সেয়া নহয় বাৰু বিহু চিহুত গ'লে ভাল লাগে আৰু। কাৰেংঘৰ অ', - অ' বাকৰিত মানে লাগে আৰু বিহুৰ বতৰত।
উম- উম-উম। যাবা সময় উলাই, সময়টো উলাব লাগিব উম, উম। সময় নিজে ওলাব লাগিব আনে ওলাই নিদিয়েতো।
আহ সেইটোয়ে হয় কিন্তু
উম
নিজে মন মেলিলেহে মানে হোৱা যায় চব মানে
অ কামত ব্যস্ত হৈ থাকিলে থাক কামতে ব্যস্ত হোৱা যায়
আহ সেইটোৱে সেইটোৱে আহ বাকী আজিকালি আৰু ইমান ব্যস্ততাৰ জীৱন আৰু
আহ উ বাকী আৰু কোৱা
এতিয়াতো এইটো মাহ ৰ্ফিয়ে তাৰ পাছত আকৌ আগষ্টৰ পৰা অ'ব ব্যস্ত
আহ আহ এ আৰু পঢ়া জীৱনটো এয়াই আৰু পঢ়া জীৱনতটো সুখৰ জীৱন
হে তু হয় কিন্তু
বহুত সুখৰ জীৱন তাৰপিছত আৰু এই তুমি অফিচ কিবা কিবি
আহ
তো বেছি ব্যস্ততা হোৱা যায়
সেইটোৱে সেইটোৱে
বুজিলা
উম
এতিয়া কি তুমি কাম চাম কৰিলা ঘৰৰ
অ'হ। কৰিলো। কৰি পেলাই এই অলপমান এচাইনমেন্ট কিবা-কিবি আছিল তাকে কৰি আছিলো আ সিবিলাক আৰু বৰমানৰ। ভাত-পানী বনাওঁ। মন গ'লে কেতিয়াবা। ধৰা, কেতিয়াবা খাবলে মন গ গ'ল, কিবা এটা ৰেচিপি। মাক আৰু কৈ নাথাকো আৰু। নিজে বনাওঁ।
আহ ঠিকে আছে। নিজৰ খিনি নিজেতো কৰিবই লাগিব।
নিজেও খাওঁ। তাৰ পিছত আৰু নতুন- নতুন ৰেচিপি ঘৰকো বনাওঁ। ঘৰতো খাই- খুৱাও।
উম। দিয়া। দিয়া। এদিন মোকো মাতিবা।
অ'। মাতিম। মাতিম। আহিব। অ'। অ'। খাব আহিবা। তুমিও লৈ আহিবা সেই পিঠা বিলাক যে।
অহ। পিঠা মই বনাই লৈ যাম দিয়া। উম। দিয়া নহ'লে। অ' ঠিক আছে দিয়া। ঠিক আছে। অ'হ।